কত কত আচ? অ আৰু ক ভাই?
আ ক'ত আছা?
অ মই এতিয়া বাথৰুমত আছিলো কোৱাচোন?
হয় নেকি? এ আপুনি এনে আপুনি ক'ত থাকে?
মইতো থাকো এতিয়া আপোনাৰ ঘৰতে থাকো বাৰু।
ন মানে কোন জেগাত?
মই নগাঁওত থাকো।
হয় নেকি? আপুনি কোন অকলে থাকে নে আপোনাৰ পেৰেণ্টছ থাকে লগত?
মোৰ পেৰেন্টচ থাকে লগত।
হয় নিকি?
অ।
আৰু বাকী আপুনি এতিয়া কিমান কিমান ক্লাছ?
মই এতিয়া ক্লাছ টেন।
টেন?
উম।
এইবাৰ এইবাৰ মেট্ৰিক দিব?
অ।
আচ্ছা কোন স্কুল?
নলবাৰী কনচেপট।
হয় নেকি? আগতে আগতে কিমান কেতিয়াৰ পৰা আছে আগতে কনচেপট আছিল নে ক'ত আছিল?
নাই আগতে মই ক্লাছ ৱান টো ফাইভ চেণ্ট্ৰেল খুনি আছিলো। অকে, চ ছিক্স, ছেভেন ৰামানুজন
উম উম।
পিছৰ এইটৰ আধা বছৰ গুৱাহাটী ডনবস্ক চোনাই মানে য়েছ চোনাই বুলি আকৌ ছিক্স মান্থচ গুৱাহাটী এ গুৱাহাটীৰ পৰা ছিক্স মান্থচমান লগত ছেকেনড ছেম আকৌ আহিছো। বাট তাত মোক ভালকে ঠিক কৰা নাছিলে না, প্ৰিন্সিপাল অকমান বেছি মানে পইচা খাৱা দে থৈ গৈছিলে। এ পিক কোৱা নাছিলে, গছপাই মই গছপাই আমাৰ তাৰপা আকৌ এই আম কনচেপত এডমিশন লৈছো ক্লাছ নাইনত।
আচ্ছা, মোৰ মানে বহুত বাৰ চেঞ্জ কৰিছে।
উম।
বাকী এতিয়া আপুনি কি কয়? ক'ত থাকে এনে নগাঁৱ?
নগাঁৱত সেই এ লাও খাৰতো আছে নহয়?
হয় হয়।
লাও খাৰতটো ওচৰতে, পানীৰাম বৰপথ আছে নহয় মাজত।
অ অ অ।
নামঘৰৰ চিধা আহি এইখিনিতে। নাপছে তোমাৰ নিজৰ মাটি নিজৰ বিল্ডিঙত ফ্লেট আম
অ আচ্ছা মানে কি মানে আৰু বেলেগো মানে বহুত এপাৰ্টমেণ্ট আছে মানে? মই মই এনেই গুৱাহাটীত থাকো। অ অ মোৰ গুৱা -গুৱাহাটী এ চিক্স মাইল আমতল।
আচ্ছা আমতলত থাকে নেকি?
হয় হয়।
এইফালেতো বাকী
এনেই বাকী গুৱাহাট বাকী তাত বতৰ কেনেকুৱা?
বতৰ এতিয়া চলিছে আৰু কিবা এটা গৰম ৰ'দ বৰষুণ চব চলিছে মানে এইটো আমাৰ অসম হয় ন। ইয়াত সদায় ৱেধাৰ এনেকুৱাই থাকে।
উম তাত পানী চানী হৈছনে নাই?
এই পাইছিলো অলপমান কিমান লগত আকৌ চব হেৰি ৰ কমি গ'ল চব।
হয় হয়।
অ বাকী কিবা খালেনে?
আৰু বাকী অ মই ব্ৰেকফাষ্ট কৰিলোঁ, বাকী আপোনাৰ লাঞ্চ হ'ল? অ অ।
অ চাহ পানী খালে?
হেল্ল' অঁ খালোঁ। আপুনি আপুনি?
হলে মই উঠিছোহে জংচনত অলপমান মন্দিৰত গৈছে। হা হা!
আচ্ছা আচ্ছা। বাকী আপোনাৰ ব্ৰেকফাষ্ট কৰিলে নাই ব্ৰেকফাষ্ট কৰিলে নাই?
মা বাহিৰত গৈছে অলপমান মৰ্ণিঙত গৈছে। সেইটোৱে।
আচ্ছা আপুনি আপোনাৰ লগত কোন কোন থাকে?
মোৰ লগত মোৰ
কোন কোন থাকে আপোনালোকৰ?
মোৰ পেৰেণ্টছ থাকে, মাডাৰ এণ্ড ফাদাৰ এণ্ড মোৰ ব্ৰাদাৰ। দাদা
আচ্ছা।
য়েছ আৰু আপুনি মোৰ ইণ্টাৰভিউ লৈছে নেকি? আপুনি মোৰ কিবা কাৰণে ইণ্টাৰভিউ লৈ আছে নেকি?
এনেকুৱাই ভাবি লওক।
অ তেনেহ'লে মইও কিবা এটা ল'ব লাগে ন ইণ্টাৰভিউত।
শুধক।
আপোনাক কি সুধিব কি আছে আপোনাৰ গোটেই হিষ্ট্ৰীটো গম পাৱেই বাৰু আপোনাৰ হেৰি কোনটো স্কুলত পঢ়িছে এতিয়া আপুনি গুৱাহাটী?
এতিয়া গুৱাহাটীত মই এই কি কয় ডি ডি এম।
দি দি এম, ফোল নেমটো ক'ব পাৰিব নে?
অ দীপালী দত্ত মেম'ৰিয়েল।
কি কি কি?
দীপালী দত্ত মেম'ৰিয়েল।
দীপালী দত্ত মেমৰিয়েল, আচ্ছা স্কুল নে?
হা!
এইটো স্কুল নে?
হয়-হয়। এইখন মানে কি কয় বিদ্যা মন্দিৰৰ এখন পাৰ্ট হয় ছেকেণ্ড পাৰ্ট হয়।
আচ্ছা-আচ্ছা। ফাৰ্ষাৰ অৰ্ডাৰ কেলে নকৰিলে আপুনি?
সেই সিখন অলপ দূৰ, সিখন অলপ নাৰেংগীত আহে। নাৰেংগীত আছে সেইখন।
হ আৰু আপোনাৰ হেৰি ফাদাৰে কি কাম কৰে? বছে কি কাম কৰে ঘৰৰ?
আহ মোৰ পাপাই কি কয় বেংকৰ এইবিলাক ভেলুৱেচন।
আচ্ছা-আচ্ছা! আপোনাৰ হে মানঠলি ইনকাম কেনেক ওলাই যায়। আপোনাৰ ফাৰৰ আপোনাৰ যদি কিবা ইনকাম থাকে বা মিলি?
সেইটোতটো মই নাজানো এই মোক পাপাই জানে।
চায়ালি ইনকামটো গম পাই নে?
না মই এইবিলাক কাউণ্ট কৰি নাথাকো মই কাম কৰি নাথাকো ৰেণ্ডম হয় চব।
হা-হা!
ৰেণ্ডম হৈছোঁ।
আচ্ছা! ৰেণ্ডম হয় চব, ৰেডম আচ্ছা ৰেডম
বাকী-বাকী ইমান পাৰ্চনেল যাব নালাগে আৰু বা কি আপুনি কি কয় খাই কি কি খাই ভাল পায়?
মই খোৱটো উম মই একো মানে এনেকুৱা ফাষ্ট ফুড অ ফাষ্ট ফুড ফাৰ্ষ্ট ফুড খাওঁ, মাজে-মাজে খাওঁ। বাট ঘৰৰ খোৱা বেচ না। ঘৰৰ খোৱাতটো বেচ।
সেইটোৱেই। আজিকালি মানে চবে মানে বেছি ভাগে ফাষ্ট ফুডে খাই ন, ভাল পায়। আপোনাৰ নগৰত কিবা ভাল ৰেষ্টুৰেণ্ট আছে নেকি?
খাওঁ মানে এতিয়া মানে ফ্ৰেণ্ড চিপ কম মানছ ফ্ৰেণ্ড চাইেল কমাই দিলো মানে বুজিছে। এতিয়া মানে চব
মানে কি পঢ় পঢ়াত লাগিছে এতিয়া?
অঁ! কেইটামানৰ লগত ফুৰো আৰু তোম আপোনাক যে ফোন মাৰো এইটোৱেই।
আচ্ছা! আৰু-আৰু বাকী কি কি কয় কিবা ভাল এনেকুৱা ৰেষ্টুৰেণ্ট আছে?
নগাঁও?
অঁ!
মান ক'বলৈ গ'লে পইচা বহুত খাই।
আচ্ছা! চবচে দামী কোনোখন? চবচে দামী কোনোখন?
চবচে দামি মে বি বাইপাছৰ ফালে আমাৰ নেকি মই এবাৰ গৈছিলো তাত। বহুত এক্সপেনচিভ আছিলে সেইকাৰণে আৰু নেক্সট টাইম যোৱা নাই।
সেইখন বোলে দামি বোলে?
ৰিফ্ৰেচখন ইমানো-ইমানো দামী নহয় বাৰু মানে এইটো ফিল্ম চেণ্টাৰ হয় ন।
উম-উম! আৰে চাকডট মইও কৈছিলো তাত দামটো ঠিকে আছে কিন্তু ৰিফ্ৰেছ
হা-হা! ৰিফ্ৰেছখধ হ'ব পাৰে বেছি মই ভাল কিয় যোৱা নাই ন এবাৰু।
উম মই গৈছো বাৰু মই গৈছো ৰিফ্ৰেছতো গৈছোঁ তাত অলপ ৰিফ্ৰেছ কত দাম বেছি হ'ব।
ফ্ৰেছকত মিলি মেম্বাৰ গৈছে মোকো ম মাতিছিলে মই যোৱা নাই মা উম হুম
বাকী এনেই আপুনি এতিয়া কিবা কিবি একচাৰচাইজ কৰেনে নাই? একচাৰচাইজ জিম চিম জইন কৰিছে নেকি?
জিম চিম জইন কৰিম বুলি ভাবি আছো বাৰু কিন্তু জিম জইন কৰা নাই। আঁ কাৰণ মোৰ ফেলি কণ্ডিশন
মানে কি আপোনাক যাব নিদিয়ে নেকি মানে আৰু
হৈ আছে ফ ফাইনেল চ চ নোৱাৰিম পিছত মানে পাপালে যায়। তে টাইমো নাই একুৱা বস্তু কৰিব পাপাৰ লগত লাগি থাকিব লাগে। ইটো আন এইটো আন
আচ্ছা আচ্ছা। উম উম, ঠিকেই। আৰু বাকী আপোনাৰ কিবা ফেভৰেট ছাবজেক্ট কি? হেল্ল'ও হেল্ল'ও হেল্ল'ও শুনা পাইছানে? হয়। হেল্ল' হেল্লও উ